হেল্ল' কি কৰি আছা
মই এয়া চব্জি, কাটিম এতিয়া ভাত খালোঁ ৰাতিপুৱাৰ
অঁ
এতিয়া দুপৰীয়াৰ ৰন্ধাতো ৰান্ধিম।
অ
আৰু তুমি-
মই আজি ফুৰি আছো অলপ।
অ
ক'ত ফুৰি আছা মানে।
এই ৰাস্তা ফালৰ আ চাই আছো মানে মই টোপনি দি আছিলো নহ। কেনেককা মানে বেয়া বেয়া লাগি আছে গাতটো স কাৰণে ৰাস্তাত আহিছো।
অ
আৰু এটা পাগল, আছে তাৰ কাষ্টমাৰ আহি যায় কাটি দিয়ে আধা কথাত তাৰ পিছত তুমি যেতিয়া কৰা তাই তেতিয়া কৰে।
অ
এতিয়া আকৌ দুবাৰ কৰিছে মই ডুনট ডষ্টাপত ৰাখিছো।
অ কৈ দিবা তুমি এনেকাে কৰিছা বুলি-
নহয় মেইন ইম্পৰ্টেণ্ট তটো মোৰ হেৰি গোটৰ কিবা এটা মানে হেৰি লাগিছে গণ্ডগোল লাগিছে। যে
দুমাহ মানে দুমাহ হৈ গৈছে যে কিস্তিতি দিয়া হোৱা নাই মানে।
তাকে
সেইটো লৈ মানে কথা কৈ আছিলে।
অ তাৰ লগত মানে তাইও আছে নেকি গোটত,
তাই নাই তাৰ মাৰ হেৰিত মানে আমাৰ পূজা কৰিছিলে নহয়।
অ
তেতিয়া মানে হেৰি কৰিছিলে যে গোটৰ
অঁ
তোৰ
অ আচ্ছা
এতিয়া মানে লাষ্টত গাৰ্জেনৰ মাজত মই আৰু তাই ফচি যাওঁ মানে।
অ মান ত সিহঁতে মানে কথা ক'ব নোৱাৰে তোমালোকৰ ভালৰ পৰা কথা মানে তোমাক দি কথা কোৱাই।
অ এনেকা-
অ এইটো কি মাহৰ, নেকি না সপ্তাহৰ
মাহৰ- মাহৰ
অ
এতিয়া এতিয়া মানে তাই আৰু মই খগাই যাওঁ এইবিলাকৰ কাৰণে কালিও এইটো লৈ তৰ্কা তৰ্কি লাগি গৈছে। এতিয়া তাৰপিছত পৰা আৰু কথা নাই কথা নাই পিছত এতিয়া আকৌ গোট লৈ ফোন কৰিলে এনেকাই
অ অ
এনেকা মানে চলিছ
ভাত, খালা?
অ মই ভাত খালো অলপ খাব মন নাছিলে আলুত সেইটো দিছো সেইকাৰণে খাব মন নাছিলে
আলু সিজাই ভাল নালাগে না কেতিয়াবা কেতিয়াবা কেতিয়াবা আকৌ ভাল লাগে
অ
তুমি খালা ভাত
মই নহয় আজি মানে আমালোকৰ শুকুৰবাৰ যে
অ
নিৰামিষ বনাই ন সেইকাৰণে আজি আমালোকৰ ৰাতিপুৱা ৰুটি ৰুটি আৰু তৰকাৰী বনাই সেইটোৱে খালো।
অ
ৰুটি বনাইছিলে আৰু বুটৰ পাপৰ দি তৰকাৰী বনাইছিলে।
অ
মানে মই যেতিয়া ঘিটো মাখি আছিলো ন ৰুটিত মোৰ হাতত লাগি গৈছে মই হাতটো দি চকুটো মচি দিছো যে, এতিয়া চকুটো মোৰ প্ৰব্লেম দি আছে সোমাইছে নেকি ঘি চকুত
ঘি সোমালে একো নহয় না
কি
ঘি সোমালে একো নহয়তো মানে আঠা আঠা লাগে ফাৰ্ষ্টত পিছত আকৌ ঠিক হৈ যায় নিজে নিজে
অ মানে মোৰ চকুটোতো এনেই অলপ প্ৰব্লেম দিয়ে নাই এই চাইডতো
অ
এ বিছা লাগিছিলে যে তাৰ পৰা প্ৰব্লেম দি থাকেতো এতিয়াও কেতিয়াবা কেতিয়াবা ৰঙা ৰঙা অলপ ৰঙা হৈ যায়
এইটো যে এটা মানে হেৰি কেনেকা ভাইৰাছ টাইপ হৈ যায়
অ
ভয়ে লাগে মোৰ বিচা চিচা মই আজিতো নিৰামিষ ন আমাৰো
অ
শুকানে বুটৰ দালি বনাম লাউ দি পানী লাও দি বনাম। আৰু কচু আছে যে সেইটো ভাজিম ফ্ৰাই কৰাৰ নিচিনা আৰু হেৰি পটল আলু চব্জি বনাম।
অ ঠিকেই আছে
সেইটোৱে বনাম আৰু কি বনাম তেলো নাই মানে মায়ে আজি কৈছিলে যে কালি দাদাই মানে পইচা লৈয়ে আনিছে দোকানৰ পৰা ত কৈছিলে যে আজিৰ এই ৰেচনটো উঠাব মেইন কত আমাৰ গোট কেইটাৰ কাৰণে যে ফচি গৈ আছে
অ গোটত কিমান দিব কেইটা গোট আছে
গোট আজিতো শুকুৰবাৰ ন আজি শুকুৰবাৰৰ পোন্ধশ টকা দিব লাগিব।
পোন্ধৰশ টকা মানে সপ্তাহে সপ্তাহে
অ
সপ্তাহে সপ্তাহে পোন্ধৰশ টকা বহুত বেছি হৈ যায় ন
উম এইকাৰণেতো এইকাৰণে মানে পইচা হাতত আহি কেনে ৰাখিব নোৱাৰে। সেইকাৰণে মোৰ ঔষধৰো প্ৰব্লেম হৈ গৈ আছে।
গোট কেতিয়া শেষ হ'ব
উ গোট এইটো বছৰ যোৱাৰ পিছত ন কি ফ্ট মানে মই এইবিলাক
অ
এইবিলাকৰ কাৰণে টো পইচাটো ৰাখিব পৰা নাই হাতত।
এনেকা হলেতো তোমাৰ কামেই কৰিব লাগিব অঁ পিছত চাবা।
অঁ এইটোয়েতো মোৰতো এইটোয়ে হৈ আছো মোৰ এতিয়া যে পঢ়া চ়হাচব এৰি দিব লাগিব এইটোৰ প্ৰব্লেমৰ কাৰণে
নাই পৰিঢ়িও থাকিবা কামো কৰি থাকিবা তেনেকে
কলেজত এইটো নামানেতো।
অঁ
কলেজত এইটো নহয় যে।
তো অপেন এডমিশন ল'বা।
চাও এতিয়া পইচাৰো কথা আছে।
অঁ সেইটোতো হয়েই মই জানা চুলি কাটিছো। পাৰ্লাৰত কৈছিলো যে পালাৰ্ত কৈছিলো যে ইও টাইপ কাটি কেনে আগৰ ফালত অলপ অলপ কাটি দিব। তাইকে পুৰাই নমাই দিছে আগৰ ফালৰ পৰা, কওকচোন পূজা চূজা নাই বা একো নাই ঘৰত বহি আছে সেকাৰণে তাত ঠিক আছে
এতিয়া যদি কলেজ চলেজ গ'লে হয় তেতিয়া মানে প্ৰব্লেম হয় গ'লহেতি
অঁ অঁ!
কোৱা পিছে
মোৰ তোচ নাই মোৰতো চুলি কাটিছিলো দূৰ্গা পূজাৰ আগত মানে এদিন আগত।
অঁ!
পিছত সেটো অলপ অলপ ডাঙৰ হৈ গৈছে মানে কাটিংটো। এ মোৰ একদম হেৰি হৈ গৈছে যে চুলিটোত- তাই মানে সৰু ডাঙৰ সৰু ডাঙৰ এনেকা কিবা এটা কাটি দিছিলে মানে ধুনীয়াকে। কৰি আনো নিচিনা বাটাৰফ্লাই টাইপ যে
ক'ত কাটা তুমি।
মই হেৰি এ তোমাৰ কি কয়! আৰে আমাৰ যে গাৰ্লচ স্কুলটো আছে নহয়-
অঁ অঁ!
তাতে মই ষ্টেট কৰিছিলো যে। লয় তিনিশ মান লয় তিনিশ এনেকা মান লয়।
মই যে কাটছো চাৰিশ টকা লৈছিলে
ন মানে এনেতো বেছি লয় তেহেনতে মোৰ মানে চিনাকি যে। উমঁ মনেচ চিনাকি হৈ গৈছো মানে এনে কথা চথা কলত পাতে কেতিয়াবা কেতিয়াবা মন গ'লে ফোন কৰে আকৌ দোকানতটো যেতিয়া এবছৰ মানে তাই নিউ দোকান খুলিছে এবছৰ হৈছিলে ন তেতিয়াও মাত দিছিলে পিছত আকৌ কিবা কিবি কামত মানে মোৰ কিবা দৰকাৰ হ'লে তেন্তেক ঘৰত মাতে- কাটি দিয়ে মানে ঘৰত আহি কেনে কাটি লওঁ এনেকা মাতি দিয়ে। কেতিয়াবা দোক দোকান বন্ধ থাকিলে তেহঁতৰ ঘৰত মানে ফোন কৰি কেনে কৈ দিয়ে ঘৰত আহি যোৱা মই কাটি দিম।
অঁ! স্পাৰ কৰা নেকি তাতেই?
নম অ স্পাও কৰাই দিয়ে, যদি হেৰি কৰো স্পা কৰিব খোজো তেনেহলে কৰাই দিব। ইচ পা কৰিব কাৰণেওতো পইচা লাগে।
অ কিমান লয়?
যেতিয়া মোৰ, এহ যেতিয়া মোৰ ফাষ্টৰ চুলিটো যে কাটিছিলো একদম সৰু
অ।
তেতিয়া কৈছিলি যে তিনিশ দি কৰি দিম এনেকা কৈছিলে। স্পাটো। মানে ফাৰ্ষ্টত মানে তিনিশত নহয়, মোৰ পৰা চাৰিশ বিচাৰিছ ছিলে পিছত মইতো কৈছিলো যে চাৰিশ মই নোৱাৰিম তাৰ পিছত তাই কৈছিলে চাৰি তাৰে চাৰে তিনিশ মান দিবৰ কাৰণে মই কৈছো তিনিশ দিম পিছত মই কৰোৱাই নাই মানে স্পাটো।
অঁ।
এনে চুলি কাটিছো তাতে পইচা দিছো আকৌ থ্ৰেডিং কৰিছো তাতে পইচা দিছো আ কৌ যদি স্পা কৰা আকৌ পইচা দিব লাগে পিছত ফুৰাৰ কাৰণে পইচা নহ'ব।
উ
এইবাৰ দুৰ্গা পুজাত ভাল লগা নাই কিন্তু এইবাৰ দূৰ্গা পুজা ভাল লগা নাই, ফুৰিবই পাৰা নাই কিনো ফুৰিছো।
অ মানে মোৰ বেয়াই লাগিছে, মই ফাৰ্ষ্ট দিন গৈছিলো তাৰপিছত আহি গলো মোৰ মাথাটো গৰম কৰি দিলে। তাৰপিছত ছেকেণ্ড দিন ছেকেণ্ড দিনটা অলপ - চলপ ভাল লাগিছে
অ।
এই এইবাৰতো মই দীপিকাৰ লগত নাযাও, মৰি গ'লো তাৰ লগত নাযাও মই, কথাই নাপাতো তাৰ লগত। তাৰ নিচিনা ফালতুৰ ছোৱালী মই ইচ ইচ দেখাই নাই।
অ কিবা লাগিছিলে নেকি তোমাৰ লগত?
অ।
অ।
মোৰ লগত লাগা নাই মানে মোৰ মাহঁতৰ লগত মানে একো একো লো মানে মোৰ মাহঁত টোৰো লগত লাগা নাই, মোৰ দাদা তাৰ মাহীৰ লগত কথা পাতি আছিলে এ পিছফালেদি আহি কেনে তাই একেবাৰে চিলা - চিলি মোৰ মাৰ লগত তুই তাই কৰি কথা পাতিছে।
অহ, কিবা এটা হৈছিলে চাগে?
অ।
উম, তাৰো মানে গাত লাগিছে সেইকাৰণে।
তাৰটো কি গাত লাগিব তাৰ মাহীৰ লগত কথা
নহয় তাৰ কিবা এটা কানেকচন আছে ন কথাটোত।
এটোতো হয়।
এইকাৰণে তাৰ গাত লাগিছে, নহলে তাৰ মাহীক কৈ আছে কওক ব এইটোতো তাৰ গাত লগা কথা নহয়।
নাই যদি একো ভুল হলে হয় তাৰ মাহী কব। আ তাই তই কৈছ মানিছো অ, তই তো তই মোৰ মাক কৈছ মই এইটো মানিছো, মই মাজ ফালৰ পৰা ক'ত আহি গলো। মইতো একো নাজানোয়ে, মই ওলটা মাকে টানি - টানি লৈ যাই আছো ঘৰত।
অ তোমাক কি কৈছে তা?
মোকতো এতে ফাল্টু ফাল্টু কথা কৈছে পিছত
অ মানে পাৰ্চেনেল গুচি গৈছে।
অ পাৰ্চনেল মানে বহুতে পাৰ্চনেল গুচি গৈছে। যোনটো মই আজিলৈকে হোৱা মানে যোনটোত মই নাই একেবাৰে নাই। তাই তাহঁতৰ যে মাহী তাৰপিছত তাৰ দিদিহঁতে আছে যে তাৰ তেহতক দিদি মোৰ ৰাতি ৰাতি মোৰ ফ ফোনত কথাও পাতিছে তাই দিদি কয় কি তোৰ তটো বাদ দে মু মোকে মোকে এনেকা কৰি কৈ দিয়ে মইতো নিজৰ দিদি হয় মোকে এনেকা কৰি কৈ দিয়ে অ
তেহেতৰ তাতে মানে মানদাৰী যিমান মানুহ আছে চবে মানে এক এটা ল'ৰা পালে যে ল'ৰাক মানে একদম চুচি খাই ভা পেলাব এনেকা
এনে এনেকাই হয় মইতো কৈ দিছো মুখৰ ওপৰত কৈ দিছো
এনেকা টাইপৰ মানুহ
উম
মানে লৰা ল'ৰাটো এনেকাই
অ ন নিজৰ এইটো নিজৰ ফালে ৰাখ না মানুহৰ ওচৰত কিয় এনেকা কৰি কৈ আছ তই
সেইটোয়ে
যে এনেকা কৰি ক'লে চবাৰ ওচৰত আমাৰ আৰু এটা ল'ৰা কি কৰিছে জানা সিহঁতৰে হয় মোৰ ফ্ৰেণ্ডৰ লগত মই ফুৰিব গৈছো ফটো মাৰি কেনে ৰাখি দিছে ইমান মানে ফাল্টু হয়
অ ল'ৰাটো কোন মোৰো এনেকা কৰিছিলে হা এটা ল'ৰা তাৰ বান্ডাৰীৰ মোৰো এনেকা কৰিছিলে এটা লৰাই মানে লৰা লৰা ছোৱালীক একেলগত ফুৰিব নোৱাৰে নেকি
অ মোৰ ফ্ৰেণ্ড হয় মই যেতিয়া কলেজ যাই আছো মইতো লৰাৰ লগত বহি কেনে পঢ়িম একো কব পাৰিব সিহঁতে তাৰ দম আছে কবলে
বহি কেনে পঢ়াটো দূৰৰ কথা তাৰ পৰাই যদি শুনা না তাৰ পৰাই
এৰিব কোৱা
তাৰ পৰা যদি এটা ল'ৰা যদি আমাৰ ঘৰত আহে অ এইটোয়ে কৈছো কলেজত আমি একেলগত ঠিক আছে
অ
তাৰ পৰা যদি এটা ল'ৰা যদি আমাৰ লগত ঘৰতো আহে ফুৰিব যায় মানে গেটৰ ওচৰত ৰখি থাকে ত কি বেয়া নেকি
নে তাতো যে ইহঁতৰ কোৱাৰ কোন হয়?
অ এইটো মানে আমি চিনি পাও একেলগত
অ মানে এ এ তুমি শ্ৰুতিক চিনি পোৱা নে শ্ৰুতি গৌৰবৰ ভনি যে।